হেল্ল',
অহ, কি কৰিছা?
অহ, এনেইআছো এতিয়া ভাত খালো অলপ আগতে। ভাতটো খাই তোমাৰ আছো এনে উম।
অ' সোনকালে নহয় বাৰু হ'ল টাইম।
আহ ভাতটোৰ লগত আজি মানে একো বনাব মোক একো মন নগ'ল এনেকৈ বনাব এই ডিউটিৰ পৰা আহোঁতে মানে ওচৰৰে দোকান এখনত ঘুগুনী বিছ টকাৰ কিনি লৈ- লৈ আহিলো তাৰপিছত লগতে ধনীয়া আনিলোঁ। এই ধুনীয়াত টো ঘুগুনিত মিক্স দি দিলোঁ আৰু ভাতৰ লগত আলুটো বইল হ'ব দিছোঁ
ওপৰত এনেকে কেঁচা পিয়াঁজ কাটি লৈছা নাই?
কেঁচা পিঁয়াজ তাৰপিছত তোমাৰ সেই ধনিয়া কাটি লৈ ধুনিয়াকে মানে জুটিয়ে লাগিলে ভাল লাগিলে খাই। তুমি কি খালা?
মই দিনৰে ভাগৰ খাচী মাংস খালোঁ।
অহ
দিনত বনাইছিলে এ আজি তাকে খালো আৰু।
খাচি মাংস কিহেৰে বনাইছিলে?
এহ এ চিম্পল এ দৈ দি মেৰিনেট কৰিছে আৰু ধুনীয়া টেষ্টি। আৰু মই জ্বলা বেছি নোৱাৰো খাব মই এনেকুৱা মিঠা মিঠা বেছি ভাল পাওঁ ত অলপ মিঠা হেৰিতটো আছে আৰু ভাল লাগিলে বহুত টেচটি
আহ বুজি পোৱা নাই ভইচতো কি আছিলে ক'ত থকা দিছ
ইন ডিচ চাইড ডিচ একোৱেই নাই অকল নেমু নেমু এটা আমাৰ ঘৰৰে নেমু এনেকুৱা গোল নেমু কিন্তু নেমুক এটা বৰ বেছি এনেকুৱা ৰস নাই
আচ্ছা বজাৰত গৈছিল বুলি কৈছিলা কি কৰিব গৈছিলা দেখিলা বজাৰত সদায় যোৱা বজাৰত?
ব -বজাৰ তে তেনেই কেতিয়াবা সে সৰু -সুৰা, কিবা -কিবি কাম আহ ওলাই তাকেই যাওঁ আৰু এ এনে সৰু -সুৰা কাম একো ডাঙৰ কাম একো নাই এনেই যাওঁ আৰু। ভালো লাগে অলপ ওলাই গৈ।
তোমাৰ মাক সঁহাৰি দিবলে ভালে লাগে মানে দিনতটো বাহিৰতে আছাচোন? কি ভাল লাগে দিনটো বাহিৰতেই নাথকা জানো? দিনত তুমি আৰবিক্স কৰা গধূলি খেলিব যোৱা আকৌ ওলাই যোৱা ঘৰত
সেইকেইটো কষ্ট ন সেইকেইটা কষ্ট কৰো বহুত বহুত কষ্ট হয়। গৰমত ঘামি জামি কষ্ট ফিজিকেল কষ্টতটো বহুত হয় ত অলপ মাৰ্কেট তেনেকে ওলাই গলে অলপ ভাল লাগে আৰু
অঁ অঁ অঁ।
উ তেনেকুৱা কথা আৰু
ঠিকে আছে বাকী কি কৰি আছে এতিয়া কাম চাম
এতিয়া বৰ্তমান একো তেনেকুৱা নাই আছো ঘৰতে বিচাৰি আছো আৰু কত কি ওলাইছে চাই আছো কিন্তু নাই তেনেকে
আছে আৰু
অঁ
কোনটো কোনটো কোনটো দিশত চাই আছে এতিয়া চাকৰিটো মানে
এ এতিয়া কিনো লুকাম আৰু ন এইবোৰে আৰু গভমেণ্ট এক্জাম এইবোৰ চৰকাৰী এনেকুৱা আৰু
চৰকাৰী চাকৰি তুমি কৈছিলা তুমি এবাৰ অঁ ইয়াৰ হুষ্টজ হম বুলিও তোমাৰ মন আছিলে তেনেকে কোৱা শুনিছিলোঁ এইটো কি হ'ল এইটো
ছিলে কিন্তু মানে হেৰিতটো নাই ন পইচাত টো নাই ন সেইটো কাৰণে আৰু
কিহত পইচা দিয়ে মানে এডমিশন লওঁতে নেকি
এডমিশ্যন লওঁতে বহুত লয়। আৰু ইমান ভাল হেৰি কি কয় পাৰ্চেন্টেজ নাই মই ভাল কলেজত পাবলৈ প্ৰাইভেটত পঢ়িলেতো বহুত যায় উম সেই এইটো কাৰণে প্ৰাইভেটত পঢ়ি পিনে মানে এয়াৰ হোষ্টেজ বনিব মন নাই আৰু
বুজিছো বুজিছো মোৰো তোমাৰ হা মোৰ মোৰো মন আছে ছিল ইয়াৰ হোষ্ট ইয়াৰ হ ল'ৰাটোৰ পৰা কি কয় কেবিন ক্ৰুৰ কয় চাগে সেইটো বনিবলে মন আছিলে এসময়ত এতিয়া ডুবাই চুবাই খুব মনে আৰু বাহিৰৰ ঠাইবিলাক ঘূৰিম তাত আমি হোটেল, হোটেল-চোটেলত অ আৰু মোৰ মানে হোটেল দামী হোটেলত মানে ভাল লাগে, এনেই এনেই ভাল লাগে। এনেই থাকি মানে টিভি-চিভি চাই এনেকৈ এক কোনো নাই এনেকৈ বিচনাখনৰ ওপৰত ভৰিখন পেলায়। সেইটো মানে খুব মানে মোৰ ভাল লাগে। যিবিলাক মানে এয়াৰ এয়াৰহস্তেছ থাকে জেষ্ট ফৰ ডেট মানে এণ্ড ফ্ৰীডম তাৰপিছত ন নতুন-নতুন চহৰ তাত যাই থাকিলো, থাকি ওলাই গলো।
উম।
চৰখন চালো ধৰা তুৰ্কী গ'লে তুৰ্কী চালো। ৰাছিয়া গলে মস্কো চস্কো মস্কোখন চালো। এনেকুৱা আৰু ঠাইবোৰ তাৰ মানে ইচ্ছা ভাল লাগে বস্তু টো ত'মোৰো সেয়া আৰু আৰ্থিক অৱস্থাটো পইচা পাতিৰে প্ৰব্লেম প্ৰব্লেম নহ'লে পাৰ্চেণ্টেজটো হ'ল হৈ চাগে, কিন্তু মানে আৰু আৰু এটা বস্তু এতিয়া- এইবিলাক কেবিন ক্রীউত চিউত মানে অলপ - তোমাক ফিট মানুহ লয় অলপ দেখাত মানে গ্ৰুমিংটো ৱেল গ্ৰুম মানে ভালকে- দেখাত দেখনীয়াৰ মানুহে মানে বেছি পচন্দ কৰে আৰু। সেইটো বনাব পাৰি সেইটো ছয় মাহত নিজৰ- ট্ৰেন্সফৰৰ্মেশ্যন পইচা খৰচ কৰিলে হৈ যায়।
হৈ যায়, হৈ যায়। আৰু দিয়েইটো সেতি সেতি এনেকুৱা এটা কৰ্চ এটাই আছে, য'ত মানে শিকাই কেনেকে খোজ কাঢ়িব লাগে। কেনেকে নিজক ধুনীয়াকে চুলি খিনি ৰাখিব লাগে, কি কেনেকে পিন্ধিব লাগে, চব
আছে মোৰ চিনাকি আৰু টেলেণ্ট-চেলেণ্ট অলপ গান চান গাব পাৰা বা কিবা এটা টেলেণ্ট এটা চাই আৰু।
উম, উম।
ইংলিছ কমিউনিকেশ্যনটো চাই, সেইটো নাভাবোঁ ইমান বেছি প্ৰব্লেম হ'ব। বাকি তোমাৰ
এই আজি হেৰিত গৈছিলো ৰবা। এই দাঁতৰ মানে মোৰ সেই আছিলে অলপ।
আৰ চি টি কৰাব।
অ কি দাঁতৰ কিবা হেৰি হৈ হৈছি লে নেকি?
এই আৰ চি টি। এটা দাঁত এটা বা আঘাতৰ এই দাঁত এটা মানে তোমাৰ বিষাই বহুত, ভাঙি মেলি ত সেইটো মানে আৰ চি টি কৰাবলগীয়া হ'ল। আৰ চি টিত তোমাৰ আজি বহুত দেৰি ৰখিব লগা হ'ল আৰু। ত' ৰখিব হৈ তোমাৰ মানে আহ বাহিৰত খাই-চাই আহিলো। আহি তাৰপিছত হ'ল বাৰু। বেছি দেৰি নহ'ল। বাৰটা মানত মানে পাই গলো মোৰ সেইটো। কিন্তু এটাত এইফালে লাঞ্চ টাইম। হলে মানে ডক্তৰণী জনীয়ে মানে দৌৰা -দৌৰি কৰিছে একদম। সেই লাষ্ট টোৰ ফালে, তাইৰ মানে কেবিনত মানে দুজনী থাকে হা। ত' এজনীৰ হৈ গ'ল কমপ্লিট। সেই দুইজনী খাবলৈ একে লগত যায়। ত' এইজনীয়ে মানে কথা কথা পাতি আছে মানে গম পাই আৰু দৌৰা-দৌৰি কৰিছে আৰু ত মোৰ মানে অলপ ভাবিছো। দৌৰা-দৌৰি কৰি বেয়া কৰিলে কিন্তু গণ্ডগোল হ'ব আকৌ। নাই হোৱা গণ্ডগোল সেইটো জানো, পিছত এক্সৰেত দেখাই দিলে বাৰু ঠিকেই আছে। তাৰপিছত সেই মানে চিল কৰি দিওঁতে গৰম কিবা এটা লগাই দিয়ে।
ত ঘৰম লগাই দিওঁতে উতটো মানে পুৰি গ'ল চিল কৰি দি মানে। একদম হিট দম গৰম বস্তু এটা কিবা লগাই দিয়ে দাতাঁত দাঁ। ত'ত লগাব যাওঁতে উঠত লাগি গ'ল মানে বস্তুটো ত উঠটো অলপ আগফালে অলপ অলপ। মান পুৰিছে আৰু।
অ এতিয়া কি বিষাই আছে।
নাই বিষুৱা নাই আছোএনে।
বাকী তোমাৰ কোৱা।
মোৰনো কি মই ইমান দিনৰ মূৰত মানে অলপ এইবোৰ ফিজিকেল একটি এক এইবোৰ কৰিছো ন। এক্সেচাইজ প্ৰায় বহুত বহু বছৰ নহয় আৰু এবছৰ ওপৰ হৈ গ'ল।
আ।
সিও নাই আৰু এনেতো খোজে কাঢ়ো। একোতো তেনেকুৱা নাই একদম মানে মানে কিমান তিন দিন মান হ'ল সেয়া এৰবিক্সত যোৱা। ইমানে বেয়া অৱস্থা ইমানে বেয়া অৱস্থা। মই খোজ কাঢ়িব নোৱাৰা হৈ গৈছো।
ইয়াৰ এক্টিভিটি সেইটো ডেসট্ৰি নেকি সেইটো গান।
এ এইটো আজি যোৱাকালি। আৰু আজি ডান্স কৰিছো আ। আ তাৰ আগদিনা খন। জি তি গান জি। জি তি গান আৰু তাপিছত আজি মানে অ মানে আজি। জি আজিটো ষ্টেপ শিকাইছে যোন বাৰ।
মোক দিবাচোন ভিডিঅ' আছে নে নাই ভিডিঅ' কৰে নেকি। কি মাই মোক ভিডিঅ' দিবা আ।
কিহৰ ভিডিঅ' আমি কৰি থাকা নাই নহয় তেনেকুৱা। তে নাই মান বাট মানে যোন গৰাকী ইনষ্ট্ৰাক্টৰ তেওঁ মানে কৈ আছে যে। আজি মানে তেওঁ মানে এটা হেৰি এটা শিকালে দেই। এ ষ্টেপচ কেইটামান শিকালে গান এটাত। এই হিন্দী গান এতাত ষ্টেপচ কেইটামান শিকালে সেইটো মানে বায়ে গৈ আ। ছে যে হেৰি আমি সেইটো ভিডিঅ' বনাম সেইটো কৈ আছে। আৰু অকল হেয়াই নহয় মানে কি হয়। প্ৰথমত। তেই আমি মানে দৌৰো বহুত। এক্সাৰচাইজ কৰোঁ ৱাৰ্ম আপ কৰোঁ।
মানে প্ৰথম দৌ ষ্ট্ৰেচিং কৰাই লয় নেকি।
প্ৰথম ৱৰ্ম আপ কৰো ৱৰ্ম আপ মানে এনেকে প্ৰথম আমি খো। কাৰো এনেকে গোল গোল কে খোজকাঢ়ো।
কি মানে আ বাহিৰৰ বাহিৰৰ এৰিয়াত নে মানে ভিতৰৰ এৰিয়াত কৰা।
ভিতৰতে ভিতৰতে এটা ৰুম এটাত মানে। এটা অলপ বহলকে ৰুম এ। এটা আছে এ সন্মুখত আইনা।
অ নিজক চাই থাকিব পাৰি আৰু নিজৰ পেট পেট কেইটাই এনেকে লৰি। থাকে চাগে মানুহ বিলাকৰ শকত মানুহ বিলাকৰ আৰু কৈছো আৰু শকত বিলাক। ক'ব নাপায় বাৰু হে।
হয় হয় তেনেকুৱাই তাৰ পিছত এনেকে মানে প্ৰথমতে এনে। কে আৰু তাৰ পিছত দৌৰো আৰু। চ' তেনেকে কেইটামান এক্সাৰচাইজ কৰো এনেকে চাইড চাইদ গৈ গৈ গৈ এনেকে। তাৰ পিছত তেনেকে এনেকে আমি ইটো চাইডে থিয় হৈ পিনে কেইটামান মানে। হেভি ষ্ট্ৰেচিং কৰাই আৰু এনেকে ধৰি লোৱা বহি পিনে এনেকে আমি। ইমান জেৰ্চ কৰিছো এনেকে যাওঁ ইফালে তাৰপিছত আকৌ ৱালৰ ইফালৰ পৰা ইটো চাইদে দে হল ৰুমৰ
তুমিও মোক ক'বা দিয়া কাহিনীটো কি হয় মানে এতিয়া অলপমান মোৰ কাম আছে হা ত' ৰাখোঁ দিয়া এতিয়া।
অ অ ঠিক আছে হ'ব দিয়া-
আহ
উ